উম, শুনা পাইছা?
মইতো পাই আছোঁ। তুমি পাই আছা ন' ভালকে?
উম, উম, পাইছোঁ।
অ' মই আৰু হেল' হেল'কে আছিলোঁ তেতিয়া ফ'নটো
অ'। অ'কে। তুমি চাহ তাহ খোৱা নে গধূলি?
মই চাহে নাখাওঁ, মই মানে গাখীৰ ভাল নাপাওঁ।
অ'। নহয় এনেই ৰঙা লালচাহ নোখোৱা?
লাল চাহটো খাওঁ কিন্তু মাজে মাজে কেতিয়াবাহে খাওঁ। এনেই মন গ'লে। তুমি খোৱা নে?
ময়ে নাখাওঁ, মই সেই কেতিয়াবা ধৰা বৰষুণ বহুত দিলে, কিবা মূৰৰ বিষ হ'লে মানে লাল চাহটো খাওঁ অলপ জালুক দি। নহ'লে মই গাখীৰ চাহ খাই বেয়া পাওঁ।
অ' গাখীৰ গাখীৰ এনে নোখোৱা নেকি?
বেয়া পাওঁ গাখীৰ খায়ো।
উ, ময়ো নাখাওঁ গাখীৰ একেবাৰে বেয়া পাওঁ, মোৰ গোন্ধটো গোন্ধ
মোৰ ভাল নালাগে উম। মোৰ খালে মানে ডিঙিৰ ওচৰত কিবা উলিয়াই দিওঁ উলিয়াই দিওঁ লাগি যায়।
উম, উম, সেনেকুৱাই আৰু গাখীৰ গা খীৰদি বনোৱা বস্তুবোৰক ঘি, দৈ এইবিলাক উম, দূৰৰপৰাই গোন্ধবালে মোৰ বমি বমি লাগে।
অ' মোৰ ডিঙিৰ ওচৰত কিবা অশান্তি এটা লাগে।
শুনি আছ, হা হা?
এতিয়া উম, এতিয়া কি কৰিবা? এতিয়া কি কৰিবা?
একেম এতিয়া গধূলিটো ইমান কাম নাথাকে। এতিয়া এনেই থাকিম আৰু।
মোৰো কিবা আমনিয়ে লাগে গধূলি টাইমটো। মানে চাৰিটামান বজাৰপৰা উম। আমনি লাগে।
অ'।
কামো একো নাথাকে যে, উম, উম। শুইয়ে থাকো প্ৰায় ভাগ, টোপনিয়ে ধৰি থাকে সেইটো টাইমত।
অ' আৰু সেয়ে এ, ৰাতি ভাত আঞ্জা এনে কেইটামানত খোৱা ৰাতিৰটো?
মই সোনকালে খাওঁ। মই অ' পাৰিলে আঠটামান বজাত খাই দিওঁ। আৰু অলপ জল্ডিয়ে খাব লাগে। খোৱাটো অলপ দেৰি হয়।
আজি ৰাতি এনে কি বনাম বুলি ভাবিছা?
এতিয়ালৈকে ভবাই নাই কি বা বনাম, এনে কিবা খাই থৈ দিম মই। বইল কৰি খিচিৰি বনাই থৈ দিম নহ'লে।
অ', অ' মই খিচোৰি ইমান ভাল নাপাওঁ। ভাল নালাগে সি
মই খাই ভাল পাওঁ। মানে এনেই বইল কৰি খাই দিব পাৰো আৰু। মানে খাই খাই অভ্যাস হৈ গ'ল যে, এতিয়া ভাল পাওঁ আৰু ইজি হৈ যায় সেইটো।
উম, উম, ইমান জামেলা নাথাকে খিঁচৰিত। মই আৰু খিচ তৰি এনেকুৱা খিচাৰি হয় এণ্ড মচলা চ দি চব্জি বেছিকে দি খিচৰি বনাই ন'? মোৰ আকৌ সেনে কুৱা খিচাৰিহে ভা
অ মোৰ সেইটো ভাল লাগে বাৰু এনেই পূজা চূজাত যে দিয়ে যে, পূজাৰটো খাই বহুত ভাল লাগে ন
উম উম মোৰ আকৌ মানে মই যোনটো কৈছো উম মই যোনটো কৈছো সেইটোত আকৌ পিয়াজ নহৰু এইবিলাক চব দিয়ে মচলা
অ অ গম পাইছো অ বহুতেই দিয়ে তেনেকে বনাই
উম সেইটো অ অ উম উম সেনেকুৱা চব যে সেনেকুৱা খিচৰিটো
উম
আৰু ঠাণ্ডা দিনত বনাব লাগে সেনেকুৱা
উম উম
উম
ভালি লাগে সেনেকুৱাটো তেতিয়া মানে চব্জি নবনালেও হৈ যায়।
উম উম আৰু লগতে চাটনি এটা হ'লেই হৈ যায়।
অ অ চাটনি মই খাই ভাল পাও মই বনাই থাকো কিবা কিবি চাটনি একো ন থাগিলে দালি ভাত আৰু চাটনি খাই দিওঁ
উম উম আমাৰ চাটনি চাটনি যদি জ্বলাকে বনালে একোৱে নালাগে আৰু লগত তে চাটনি জ্বলাকে বনালি হল, উম এ মোক কাক' চাটনিৰ ভিতৰত সেই চাটনি অ ভেদেলতা, নৰসিংহ
অ সেইটো ভাল লাগে।
উম সেনেকুৱা আৰু ভাল উম উম আৰু ভাল ন সেইটোৰ খোৱাত তটো নৰসিংহ, ভেদেলতা এইবিলাক
ৰ লগত জোল বনালেও খাই ভাল লাগে
অ অ আৰু মাছৰ লগত অ মাছৰ লগতটো খাই পোৱা নাই এনেই যে আঞ্জা বনাই ন সেনেকে আন উম সেইটো এনে বনাই উম মাছৰ আঞ্জাবোৰ ই এনে ইমান মই ভাল নাপাও হয় উম
অ বাৰু মাছ খাই
মাছ ভাল পোৱা সৰু মাছ ডাঙৰ মাছ
সৰু মাছটো ভাল লাগে বেছি সৰু মাছটো
অ এই সৰু মাছৰ সেইটো ভাল লাগে জ্বলা জাল দিয়া যে যে বনাই জ্বলা দি
অ অ অ ভাল লাগে সেইটো চৰ্দি হৈ থাকিলে বেছি ভাল লাগে খাই
উম উম জালুক চালুক দি বনাই সেইটো ভাল লাগে
শুকান মাছ খোৱা নাই তুমি
অ অ শুকান মাছ খাওঁ শুকান মাছ শিদল শিদল খোৱা নে
অ অ খাওঁ খাওঁ
অ আমাৰ সি বনাই উম বইল বনাই নন চবজিৰ লগ চবজি বইল তাতে শিদল দি দিয়ে ভাল লাগে সেনেকে
অ মই তেনেকে খাই নাই পোৱা বাৰু ভাল লাগিব চাগে
উম উম এনেই তুমিতো বইল খোৱা ন ন এনেকুৱা চবৰ্জি বইল বল চব্জি বইল বনাবাচোন তাতে পিয়াজ দিবা আৰু নহৰু অলপ খুন্দি দিবা জ্বলা দিবা আৰু সেই ভিদল দি দিবাচোন কুকাৰত বনালে এনেকুৱা চাৰিটামান চিটি দি কেনে বনালেই হৈ যাব একো জেমেলা নাথাকে
অ',
আৰু শিদল যদি ভাল পোৱাতে ভালে পাবা উম সেনেকে শিদল যদি মানে তুমি খোৱা ন ত সেনেকুৱা খাই ভাল লাগিব বইল
অ',
উম,
মই তেনেকে খোৱা নাই এনেই মাছ বইল খাওঁ আৰু নৰ্মেল মাছৰ চবজি দি
মানে সেনেকুৱা ট্ৰাই কৰি চাব পাৰা অ, আৰু কিছুমানে কিছুমানে আকৌ শিদলৰ গোন্ধতটো ভাল নাপায় মই আকৌ ভাল পাওঁ গোন্ধটো
ময়ো ভাল পাওঁ।
হয়
মোৰ খাই ভাল লাগে উম উম আমাৰ ঘৰত মানে অ, শিদল নথয় বাৰু বেলেগ এনেকে মাছ কেতিয়াবা মানে বহুত উজান উঠে যে বাৰিষাত তেতিয়া আমাৰ সেইফালে বহুত মাছ ধৰে নহয় সেই মাছবোৰ শুকুৱাই থয় ঘৰত মই খাই ভাল পাওঁ তেনেকুৱাবোৰো ঘৰতে জুইত শুকুৱাই নহয় শুকুৱাই লৈ পিনে থৈ দিয়ে
উম, অ, অ আমাৰ ইপিনেতো একবাৰ আমাৰ ঘৰতে এবাৰ মানে এনেকুৱা ট্ৰাই কৰিব খুজিছিলে মাছ শুকাই কিন্তু নহ'লে মাছ খিনি সেই হৈ থাকিলে ভিতৰেদি ভিজা ভিজা হৈ থাকিল
অ', ভালকে ন হেৰি নহ'ল চাগে উম নুশুকালে
সেনেকে গম নাই তাৰ পিছত আকৌ বেয়া হৈ গৈছে সেইখিনি
অ', বেয়া হৈ যায় ভালকে নথলে ভেকুৰি যায় পুৰা
অ', বগা বগা হৈ গৈছিলে গোটেইখিনি
গুৱাহাটীত মাছ খাবলৈ মানে, বহুত বিচাৰিব লাগে চালানী মাছ বোৰ খাই ভাল নাপাওঁ মই
অ', চালানী এ ঘৰত বেছিকে ৰৌ মাছ ৰৌ লোকেল নহয় আচ্ছা, আমাৰ সেই মাছ মানে, ৰৌ মাছ ৰৌ মাছ আনে আৰু ভাগন মাছ সেইখিনি খাই ভাল পাই ঘৰত
অ', মই ভাঙোন মাছ খাই ভাল পাওঁ, এটা এটাকে ভালে লাগে খাই
অ', -
ৰৌ মাছবোৰ কিছুমান লোকেল থাকে বাৰু চাব জানিলে কিমান লোকেল থাকে ভাল থাকে উম
উ আমাৰ মায়ে, লোকেল এ ৰৌ মাছটো ভাল পায় আৰু বা আৰু দেউত তাই ভাাগন মাছ ভাল পায়
মই ৰৌ মাছটোয়ে খাও পাৰিলে, নহলে ভাঙনে আনো বাকী, আৰু বাকী মাছবোৰ নানো এবাৰ মানে এনেকুৱা চন্দা মাছ কৰে যে চিনি পোৱা অ, অ, অ, আৰু এনেকে বহল থাকে যে দেখিব, কি অকমান সকলতকে অ ৰূপচন্দা বুলি কৈ যে-
অ, অ, অ, অ,
উম, সেইটো খালো অ চালানী আছিলে চাগে দেই তাৰ তাৰপিছত খাই গোটেই ৰাতি বমি হৈছে, মোৰ বহুত বেয়া আছিলে মাছতটো কেতিয়াবা ভয় লাগে সেইবোৰ মাছ নাখাওৱেই
উম। আৰু এইপিনে, মাছতটো চাগে সেই ফ্ৰেচ নাছিলে চাগে ন।
উম, জানো বাৰু কেনেকুৱা বা আছিলে, মই মানে যাওঁতে কাটিছে আৰু তেনেকুৱাতে। সেনেকুৱা টাইমত আছিল কেনেকুৱা বা কেইদিনৰ বা মাছ আছিলে নাজানো আৰু। মানে ফ্ৰাই কৰোতে ভাল আছিলে। পাছত খোৱাৰ পাছতহে মানে, কিবা কিবি লাগিছে ডিঙিটো খোৱাৰ পাছত তাৰপিছত বমি হৈছে ৰাতিটো।
অ'। আৰু সেই সেইটো মাছটো অলপ গোন্ধাই চাগে ন?
চানো পাহৰিয়ে গ'লো নহয় সেই তেতিয়াৰ পৰা নোখোৱা হলো আজি দুবছৰ মানে হ'ব হ'ল।
অ', অ'। কিন্তু এই অ' সেইটো মাছটো অলপ গোন্ধাই চাগে তেল তেল মানে ঘৰতো বনাইছিলে চাগে। সেই ৰৌ লাগে কিন্তু আকৌ।
খাই বাৰু অ'। অ', আৰু মাছ ন ধৰে বাকী কিছুমান মাছ বহুত লাগি ধৰে। ভাজিব বেয়া ভাগি যায় মানে।
উম, উম, উম। ভা ভাঙি-ভাঙি যায় মই আ ক এবাৰ অ', সেই সৰু সৰু মাছ বোৰ যে সেইবিলাক ভাজিবলৈ টান পাওঁ।
অ', সেইবোৰো লুটিয়াব অলপ দিগদাৰ হয় ন লাগিল ধৰে অ'।
ত' ফ্ৰেচ ফ্ৰেচ ফ্ৰেচ থাকে ন সেইবিলাক আকৌ ভাল। কিন্তু অলপ মানে এদিনৰ বা দুদিনৰ বোৰ উম এ দিনৰ বা দুদিনৰ বিলাক অলপ গলি যায় ন, সেইখিনিহে অলপ উম। ওলট পলট ঘৰুতে ভাঙি যায়।
অ', সেইখিনি পিয়াজ আৰু জলকীয়া দি পুৰা গুৰি কৰি খালে খালে-খালে খাব পাৰি আৰু।
মৰ মৰাকে ভাজি পিয়াজ জ্বলাই দিয়ে সেনেকে ভাল লাগে।
উম, দিয়া নহলে ৰাখিছো এতিয়া দেই।
অ', অ' হ'ব দিয়া।